অ', কওকচোন।
অ', কি কৰিছা? অ'। খেল-চেল যোৱা নাই?
নাই পেকেজ যোৱাই নাই, তুমি পেকেজ গৈছা নেকি?
মই যোৱাই নাই নহয়, সেইকাৰণে তোমাক সুধিলো বোলো পেকেজ গৈছে নেকি? ফোন এটা কৰিলো।
এ, তুমিও তুমি কিবা যোৱা কথা, যাবা।
মই তোমাৰ কাইলে মান বা যাম বুলি ভাবিছো, তোমাৰ ন সোমবাৰ পৰা যাম বুলি ভাবিছো। সোমবাৰ পা তুমি এসপ্তাহ ভাল হ'ব তেতিয়া, সপ্তাহ
মুন দাই মই ভাবিছিলোঁ কি, আমাৰ প্ৰেকটিচটো ভালোঁ কৰি দিওঁ নেকি, আগত মানে গেম কেইখনমান বহুত আছে, ভাল প্ৰেকটিচটো ভাল কৰি দিওঁ গেম কাৰণে।
অ', মই আমাৰ মানে গেম ইয়াৰ নেক্সট মাহত নেক্সট মাহত পুৰা গেম আছে গোটেই, মানে এক মাহ ৰেগুলাৰ গেম আছে আমাৰ।
অ', হয় নেকি?
উম, মানে তোমাক সেইটো কাৰণে ফোন কৰিছো, তুমি পাৰে আজ আজি বা কাইলৈ প্ৰেক্টিছ অহা টো কৰা চোন।
হয় নেকি।
অ', আজি বা কাইলে প্ৰেক্টিছ অহাটো কৰাচোন তুমি।
প্ৰেক্টিচটো হ'ল ন, মানে মই কিবা এটা মানে ফচি আছো ন সেইকাৰণ প্ৰেক্ট গুচি যাব পৰা নাই, হ'ব মই কাইলপা যাম বাৰু, তুমি কাইলে আহিবা ন?
অ', মই যাম, তুমি মই তুমি মোক এটা কাম কৰিবা পেকটিচত অহা আগত ফোন এটা কৰিবা চোন।
উম, উম, দিয়া তুমি আবেলি যাবা নে ৰাতিপুৱা যাবা?
মই মানে মই ৰাতিপুৱা যাওঁ মই আবেলি যাম আকৌ আবেলি মানে ৰাতিপুৱা যাব মন নাই আও।
হয় নেকি। আবেলি কিমান বজাত যাবা তিনি বজাত যাও নেকি?
তিনি বজাত নাহিবা, তুমি চাৰি ত্ৰিশ মান আহি যাবা।
চাৰি চাৰি বাজি ত্ৰিশ মিনিত পাই যাম ন, মানে চাৰে চাৰিত পাই যাম গৈ।
চাৰে চাৰিটাত আহি যাব, মানে মই যে আমাৰ ফিল্ডত তুমিতো অহাই নাই ন বহুদিন হৈ গ'ল। আমাৰ ফালে লাইট লগালো নহয়, চাহ আছে ফিল্ডত লাইটো লগালো আমি।
অ', লাইট-চাইট লগালা নেকি?
উম, এতিয়া আমাৰ ফিল্ডৰ মানে প্ৰেক্টিচ দেৰিলৈকে হয়, কমেওতোৰ আঠটা চাৰে চাৰে সাতটালে প্ৰেক্টিচ হৈ যায়।
হয় নেকি? অ', মই মানে এইয়া সেইফালে যোৱাই নাই যে, গম গম নাপাওঁ বোলো। এই, কিছুমান ফিল্ডৰ, ফিল্ডৰ নতুন, নতুন কিবা বস্তু হৈছে নেকি কোৱাচোন, কিবা হৈছে নেকি।
মানে বুজা নাই?
মানে ফিল্ডত কিবা মানে লাইট-চাইট লগালা আৰু বল-চল কিবা কিনিছা নেকি সুধিছোঁ মানে আৰু।
অ', ফিল্ডাত এই বিলাক হৈ আছে, বল আনিলো লাইট লগালো, নতুন লাইট লগাইছোঁ।
উম, উম।
তু- তুমি পাৰিলে অকণ আ- আহিব চেষ্টা কৰিবা জল্দি।
অ', অ', নাই আমাৰ গ্ৰেমো আছে ন আকৌ।
গেম আছে, গেম আছে আমাৰ মানে এতিয়া তুমি কমি আছা না, আমাৰ টিমটো মিলাগৈ নাই।
অ', অ', নাই তোমাৰ ওচৰ পাঁচজন হৈ আছে মানে ছয়জন লাগে ন।
অ', এজন লাগে যে আমাৰ টিমতটো মিলাব পৰা নাই, মানে গেম ভাল, গেম আও ভাল গেম মানে লগত ছাৰো যাবতো, ছাৰে মানে লাজ পাব নালাগে আওঁ।
অ', অ' ভালকৈ খেলিব লাগিব চবে কিন্তু ন'।
খেলিব লাগিব ভালে খেলিব লাগিব। বাকী তোমাৰ এই কোনবা ল লগৰ ছগৰ আছে যদি ক'বাচোন, ভাল খেলা মেম্বাৰ হায়াৰ কৰি লৈ যাম আৰু।
অ', অ' ভাল খেলা পোৱালি আছে আমাৰ, মোৰে দুটা আছে লগৰ। তোমাৰ আমাৰ ঘৰৰ ওচৰৰে হয় দুটা তিনিটাই তোমাৰ নেশ্যনেল প্লেয়াৰ হয়।
হয়।
অ', অ' নেশ্যনেল খেলা পোৱালি তিনিটাই, তিনিতাক লৈ যাব পাৰিম আমি আমি। এতিয়া সিনতে পইচাটো মানে সিহঁতক সুধি ল'ব লাগিব কিমান পইচা।
অ' এই সুধিবা মানে এইটো সুধি ল'বা কিমান কিমান পইচা কিমান ল'ব।
উম, উম, হয় নেকি?
এনে তোমাৰ আন্দাজত কিমান মান ল'ব?
মোৰ আন্দাজত সিহঁতে এটা এ-এখন গেমত সিহঁতে চাগৈ তোমাৰ পোন্ধৰশ ষোল্লশ মান ল'ব। আমাৰ গেম হৈছে চা খন গেম আছে আৰু ন'?
উম।
চাৰিখন গেমত তোমাৰ সিহঁতে তোমাৰ চাৰিখন গেমৰ যদি দুখন গেমত তোৰ সিহঁতে এটাই যদি পোন্ধৰশ লয়, সেনেকে ল'ব সিহঁতে চবে মিলাই মিলি ল'ব। তোমাৰ, কোনোবা এখন গেমত তোমাৰ এক হাজাৰ টকাও ল'ব পাৰে, মই যদি কিবা এটা মই অলপ মিলাই ল'বি কওঁ। মানে কিছুমান, ইটো কিন্তু মানে এ, ইটোৱে মানে অলপ পইচাটো বেছিকৈ লয় সেইটোৱে মানে দিগদাৰ।
মই আমাৰ ছাৰৰ লগত কথা পাতিব লাগিব না পইচা পাতিৰ কথা।
অ', অ' সেইটো হয় বাৰু। মানে আমাৰ আমাৰ বহুত পোৱলিয়ে চাকৰি পালে ন' এইবাৰ ফিল্ডৰ পৰা?
এহ এইবাৰ বহুত কেইটা চাকৰি পালে, বহুত পোৱালিয়ে।
উম, উম, কিছুমানে তোমাৰ আমাৰ অসম পুলিচতো পাইছে, কিছুমানে তোমাৰ আকৌ কামাণ্ডতো পাইছে।
অ' আমাৰ লগৰৰ দু-দুটা মানেই পাইছে কামাণ্ডত।
অ' হয় নেকি?
উম, সিহঁতে ট্ৰেইনিং ট্ৰেইনিংতে আছে এতিয়া।
অ' ট্ৰেইনিং কৰি আছে ন'?
ট্ৰেইনিং কৰি আছে। মই কালি ফোন কৰিলোঁ কৈছে ভাই বেয়া চেয়া নাপাবি মই এতিয়া কথা পাতিব নোৱাৰোঁ। ট্ৰেইনিং চলি আছে কিন্তু মানে ইমান কথা পাতিব, নিদিয়ে মোবাইল নিদিয়ে মানে সিহঁতক। এই আমাৰ যোনটো পুলিচত পাইছে তাক মোবাইল নিদিয়ে তাক এই দেওবাৰ মোবাইল দিয়ে আকৌ ৰাখি থৈ দিয়ে আকৌ এইটো নেক্সট দেওবাৰে দিয়ে।
অ', অ'। নিদিয়া হৈছিল? তাৰে কিন্তু ঘৰৰ লগত
দিগদাৰ হয়, দিগদাৰ হৈছে, দিগদাৰ হৈছে। আমিও কিবা এটা মাথা মাৰিব লাগিছিল ন' চাকৰিৰ ওপৰত?
অ', অ' আমি সে দৌৰিতো আছোঁয়ে, খেলি আছোঁয়ে এই পাই যাম দিয়া ইমান চিন্তা কৰিব নালাগে বাৰু।
উম, এ, উম, ভগৱানৰ উপৰে কি হয় আৰু বাক কি যিমানখিনি কষ্ট, কষ্টটো কৰিয়ে আছোঁ বাৰু।
উম, উম, সেইটো হয় বাৰু।
কিন্তু এনেকুৱা লগৰ লগৰ কেইটামা পাই গ'লে বেয়া লাগে।
উম, সেইটো হয় কিবা কি কৰিবা ন' আমাতকৈ সিহঁত বহুত ডাঙৰ বাৰু, পাঁচ বছৰ ছয় বছৰমান সিহঁত ডাঙৰ।
ত' আমাতকো বৰ ভাল কষ্ট কৰিছিল সিহঁতে।
উম, উম, সিহঁতে কষ্টও কৰিছে কাৰণ আমিও বয়সটো হ'লেহে আমি দৌৰিব দৌৰিব পাৰিলোহেঁতেন।
নাই ইমান বয়স হোৱা নাইতো, আমাৰ আৰু আমি এতিয়াবা লাগি আছোঁ আমাৰ এখন কেতিয়াবা হৈ যাব পাৰে প্ৰথম বাৰত।
উম, উম, সেইটো হয়তো দূৰিব নোৱাৰা, ভগৱানৰ ওপৰত কথা আৰু লাখখনৰ ওপৰত কথা।
হয়টো হয় সেইটো ভগৱানৰ পৰা লাখৰ পৰা কথা যদি এইখন আজিকালি চব চাকৰি বিলাক কষ্ট বুলিও নহব। লাগিব গৈলৈ।
অঁ সেইটো হয় বাৰু, সেই তোমাৰ কি চাকৰি কৰিব মন এনে কোৱাচোন তুমি?
মোৰ এনেই পুলিচতে কৰিব মন।
পুলিচতে কৰিব মন, অসম পুলিচত ন?
উম, আসাম অ আচাম পুলিচতে কৰিব মানে মানে মোৰ পুলিচটো মানে বেছি ভাল পাওঁ আৰু।
উম, এনেই কেন্দ্ৰীয় বোৰ্ডত কৰিব মন নাই মানে ইমান? কেন্দ্ৰীয় বলত কৰিব মন নাই মানে ইমান?
কেন্দ্ৰীয় বোৰলৈ ক'বলৈ মনটো আছে কিন্তু মানে, এতিয়ালৈকে ইমানটো মই সাহস কৰাগৈ নাই আও।
অ নাই ঘৰৰ পৰা তোমাৰ আকো চাগৈ দূৰৰ হয়। একমাত্ৰ ল'ৰা ছাগৈ তুমি ঘৰৰ?
ঘৰ একমাত্ৰ লৰা অ মানে মই এটাই লৰা যে মাহঁতে কলে নাই, তাত ত‌ই আৰ্মি চাৰ্মি কৰিব নালাগে এনেকে কয়।
অঁ হয় নেকি? মোৰ আক তোমাৰ, উম উম, মোৰ আক তোমাৰ পুলিচত ইমান মানে, হয়, পুলিচৰ চাকৰি ভাল পালেতো চবতে যাবই লাগিব। কিন্তু মানে মোৰ মন মানে কেন্দ্ৰীয়বলত যোৱা, সেইকাৰণে
উম হয় হয় হয়, মানে কি জানা চবৰে মনটো বেলেগ বেলেগ নহয়।
উম উম, সেইটো হয় বাৰু।
তোমাৰো বেলেগ মোৰো বেলেগ। তোমাৰ ধৰ এতিয়া, তোমাৰ ধৰ ইণ্ডিয়ান আৰ্মিত মন, মোৰো আছাম পুলিচত যাব মন, বেলেগৰ কৰবালৈ যাব মন, কাৰবাটো আই বি পি ত যাব মন।
অঁ কাৰোবাৰ তোমাৰ আকৌ তোমাৰ চি আই চেপত যাব মন থাকে, তা পা তোমাৰ,, উম, এই চবৰে বেলেগ বেলেগ তোমাৰ এইবিলাক তুমি তুমিও কৈ লাভ নাই মইয়ো কৈ লাভ নাই। চবৰে নিজৰ নিজ ইচ্ছা যাব পাৰে চবতে।
যোনে য'ত পায় আও যাক যাক য'ত দিয়ে কৰিব।
ওম। কাৰণ আমি গাঁৱলীয়া ল'ৰা এতিয়া কিবা এটাটো কিবা সোমাব লাগিবই।
অ সোমাব লাগিব, কাৰণ আমি দুয়াই, আৰু আমাৰ এতিয়া এ আমাৰ এইটো টাইম চাকৰি কষ্ট কৰা হয়টো এইটো টাইমত, কষ্ট কৰি পিছত লাভ নাই আও।
ওম ওম সেইটো হয় বাৰু, তুমি ভাল কথাই কৈছা। ওম ওম এতিয়া তোমাৰ এনেই, উম পেক্টিছত পেক্টিছত তুমি মানে তুমি কাইলে মানৰ পা পুৰা যাবাই মানে।
মই কাইল পা এই পুৰা যাম আও।
ওম ওম, মইয়ো যাম বাৰু তোমাক মই ফোন কৰিম আমাৰ সেইফালে গুচি আহিবা। তোমালোকক তোমালোক ক তোমালোক আক দূৰ হয় নহয় ন অলপ আমাৰ ঘৰৰ পৰা।
উম, অলপ দূৰ অ আমাৰ দূৰে হৈ যায় মোৰ সদায় ৰেগুলাৰ,
উম, টাৰ্ম আপ টাৰ্ম আপ ফিল্টো ওচৰতে বাৰু ইমানো ওচৰত নহয় আৰু তোমাৰ মানে এককিলোমিটাৰ পাঁচশ মিটাৰ ছশ মিটাৰমান যাব লাগে আমাৰ। সেই ফালৰ পা।
অ অ।
উ উ তাকে বোলো, মইয়ো যাপেই মাৰে মোৰ ঘৰৰ পৰাও, কৈ আছে ঘৰৰ পৰা কৈ আছে মানে মায়ে যাবলে কিন্তু মানে মই, কিবা এটা হেৰি পৰিস্থিতিত পৰিহে যাব পৰা নাই। কাইলে পা যামেই বাৰু খেললে মই সেইটো তোমাক মই কথা দিলো আৰু।
অ মানে কাললৈ পৰা আহিবা। ছাৰে কৈ আছে তুমি আহা নাই যে টিমটোত, ছাৰে কৈছে এতিয়া এ বেলেগ বেলেগ পতকে সোমাই দিব নোৱাৰো।
উম সেইটো হয় বাৰু সেইটো হয়, নতুন পোৱালি এটা সোমাইতো লাভো নহ'ব একো, কাৰণ আমাৰ পইচাটো পইচা কথা ন এইবিলাক। খেলত ভাল কৰি নিবই লাগিব, অঁ কাৰণ মই ভাল বুলি মোক ভাল বুলি ক'ব নোৱাৰে কিন্তু মানে অলপতো খেলোঁ ন মই ভাল দৰে অলপ, খেলিবতো জানোৱে ন অলপ।
জাৰ্চি এতিয়া তোমাৰ নাম আমাৰ চবৰে জাৰ্চি নাম হয়, তোমাৰ জাৰ্চি বেলেগে পন্ধিব নোৱাৰিব নহয়।
উম সেইটো হয় সেইটো হয় এতিয়া নামৰতো বেলেগ বস্তু পিন্ধব নোৱাৰিব।
সেইটোৱে মানে তুমি চিঅ কাইলৈ পৰা আহিবা হয়
আহিম আহিম। আহিম আহিম কেনচেলটো নকওঁ এইবিলাক, এইবিলাক কাৰণত মই তোমাক মই কথা দিছোঁ কাইলৈ পৰা যাম তোমাৰ। মই তুমি তুমি আমাৰ ঘৰৰ ওচৰত আহি তুমি মোৰ তুমি চাইকেলটো আহিবা।
মই চাইকেলতে যাম অঁ।
উম কিও মোক আহি মোক মাত্ৰ তুমি ঘৰত মাতিবা আহি মই মই থাকিলেও মায়ে মোক ফোন কৰি দিব মই মানে তোমাৰ গৰু চৰু আনিব লগা থাকে যে, আনি পেলাই তোমাৰ মই কৰিম বাৰু দিয়া। মই যাম যাম কাইলে যাম কাইলে যাম তোমাৰ মই কথা দিলো' দিয়া, উম্ উম্। উম উম, মানে তোমাৰ মই কিয় কাৰণে যোৱা নাছিলো তোমাক কৈ দিওঁ মানে মোৰ মানে ইণ্টাৰভিউ উইল ইন্টাৰভিও এটাৰ কাৰণে দিয়াৰ কাৰণে মানে মই কথা পাতিছিলোঁ, মানে মোৰ হেই ইণ্টাৰভিউটো মানে অলপ বাহিৰতে আছে বাৰু, মানে হেই সেইকাৰণে মানে তাৰ কাৰণে দৌৰি আছোঁ মানে সেইকাৰণে আৰু তোমাক মই কোৱা নাছিলোঁ, মানে আৰু ঘৰৰ ঘৰৰ মানে অকন অৱস্থা পাতিও অকণ দিগদাৰ হৈ আছে ন, সেইকাৰণে তোমাৰ মই যোৱা নাছিলোঁ খেললে। উ আকৌ চাকে চাইকেল চাইকেলো বেয়া হৈ আছিলে ভাল দেখা নাছিলে।
উম।
উম উম।
বুজি পাইছো তেওঁ মানে মোৰ মানে চাই কৰিলে ন জোৰ জবদস্তি ময়ো ক'লোঁ আৰু এতিয়া উপায় নোপোৱাতে আৰু।
উম উম একো নহয় একো নহয় মইতো বেয়া পোৱা নাই, মই যাবই মন কৰিছো মই কাইলৈ পৰাটো যামেই। পিছে তুমি দৌ দৌৰা চৌৰা কৰি আছা নাই এতিয়া?
নাই নাই মই বাৰ এতিয়া মই দৌৰিয়ে আছো ক'ব গ'লে ময়ো ইণ্টাৰভিউ কাৰনে ট্ৰাই কৰি আছো।
উম উম দৌৰা দৌৰা ল'ব লাগে আৰু সোনকালে ন, ঘৰ চৰ বনাব লাগিব। পকী পকা কিমানো কেঁচা ঘৰত থাকিবা হয়নে।
সেইটোৱে আমাৰ লৰা মানুহ যেতিয়া লৰা মানুহ পিছত আমি কিবা এটা কৰিবই লাগিব।
উম উম কেঁচা ঘৰত কেঁচা ঘৰত কিমান থাকিব নো। পকিঘৰ এটা বনোৱা নিজ চবৰে সপোন থাকে, সপোনটো চবৰে হয় সেইটো।
সেইটোৱে, আৰু নিজৰ মা দেউতা চবৰে সপোন থাকে।
উম উম সেইটো হয় বাৰু। কাৰণ তুমি মানে এতিয়া তুমাৰ এনেই সপোন কি ঘৰ বনোৱা তোমাৰ? আসাম টাইপৰ ঘৰ বনোৱা নে নে অটালিকা বনোৱা?
মানে মই এতিয়া মই একে মোৰ এনো সপোনটোতো অটালিকা বনোৱাই।
অঁ।
কিন্তু মানে মই একদম একে হেৰি নহয় এতিয়া সম্প একে মিহিকে এতিয়া মই ধৰ হুক যদি ইটাৰভিউটো মানে ইটাৰভিউটো পাও তেতিয়া ধুনীয়াকৈ মই এটা আসাম টাইপৰ এটা বনাই, তাৰপিছত দ বেলেগক মাটি লম বেলেগক মাটি লৈ নিজে অটালিকা এটা বনোৱা চোন মানে কথা ভাবিম আৰু। তোমাৰ কি তোমাৰ সপোন ঘৰ বনোৱা?
মোৰ ঘৰ বনোৱা মানে এতিয়াতো, আমাৰতো কেঁচা- কেঁচা ঘৰ এ মাই যদি ভাল চাকৰি এটা দিয়ে ভগৱানৰ কৃপাত পাওঁ, তেতিয়া মই- মই পকী ঘৰ বনোৱাটো চবৰে সপোন থাকেই। মানে সৰু ক'ত অট্টালিকা এটা বনোৱা মোৰ সপোন এটা আছে। কাৰণ ঘৰৰ মই একমাত্ৰ ল'ৰাও নহয় ন। আৰু এটা ভাইটি আছেই মোৰ।
উম, হয় বাৰু।
ভাইটিটো আছে, সেই ভাইটিটোৰ কাৰণেও ভাইটিও পঢ়ি আছে এতিয়া।
উম, তেতিয়াও তুমি নিজৰ ফালৰ পৰা যিমান নিজে কৰিবই লাগিব।
উম, উম, সেইটোও হয় বাৰু। কাৰণ ডাঙৰ ল'ৰা ঘৰৰ
উম, এতীয়া এইটো
মা- দেউতা, মা দেউতাও বুঢ়া হৈ আহিছে। চব কথা চিন্তা কৰিব লাগিব আৰু মানে।
অ, তোৰ ভাইটি কেই বছৰ হৈছে? তোমাৰ এতিয়া কথাও কৈছোঁ মই।
উম- উম- উম- উম, সেইটো হয় বাৰু, ভাইটিনো আমাৰ চৈধ্য বছৰে হৈছে। মই তাতকৈ বহুত বছৰ ডাঙৰেই বাৰু ক'ব গ'লে। উম- উম, সেইটো হয়, সেইটো কথা হয় বাৰু।
তাকে- তাকে বাকী খানা পিনা খোৱা হ'ল?
মোৰ ভাত- চাত খালোঁ, ৰাতিপুৱা জলপান খালোঁ। আমি বৰা চাউল খালোঁ, আমাৰ ঘৰৰে ধান। খেতি কৰে যে আমাৰ, খেতি আছে আমাৰ ধানৰ, এই ধানৰ বৰা চাউলে খালোঁ বনাই আনি খালি
অ।
বাৰো। গ'লো তাৰপিছতে আকৌ তোমাৰ গৰু কেইটা দিলোগৈ। তাৰপিছত আকৌ এপাক এনেই ওলাই আহিছিলোঁ, তিনিআলি ফালে। উম।
অ- অ, কিবা কামত নে, এনে?
নাই কাম কেইটামান আছিলে, গাখীৰৰ অলপ পইচা অলপ, মানুহৰ পৰা পাব লগা আছিল। সেইয়া আনিলোঁ গাখীৰ দিওঁ যে। উম- উম, হয়- হয়। যে তোমাৰলোকৰ গৰু- গৰু- চৰু আছিল যে বেছিলা ন? দেখা নাই বহুত দিন বোলো গৰু গাইজনি তাই।
কাৰ তাত, এতিয়া দিগদাৰ লাহে- লাহে নোৱাৰা হৈ আহিছে যে। তাত এ, মইও সেইনেকে টাইম নাপাও এতিয়া, আছে ছাগলী কেইটা আছে। ছাগলী আছে, মানে গৰুকেইটা বেচি দিলোঁ মানে নিমিলা হৈছে। এতিয়া গৰু এৰাল দিব, নিমিলে আকৌ মাক মা দোকান চলাই আছে এতিয়া, দোকানত থাকিবও লাগে মই।
উম, সেইটো হয় বাৰু। চোৱাচোন কিবা যদি কেতিয়াবা কিনিব পাৰা আকৌ এজনী কিনিবা। কাৰণ চাকৰি তাকৰি পোৱাৰ পিছত চবৰে মন যায় ন, কিবা এটা বস্তু কিনিবলৈ।
মন এটা আছে। মই ভালকে বিজনেছ কৰা এই অলপ পইচা পাতি ভালকৈ গোট খাই গলে মই ধুনীয়াকৈ বিজনেছ এটা খুলিম আৰু।
উম, খুলি লোৱা, খুলি লোৱা, কাৰণ আমি খেলটো- খেলটোৰ তোমাৰ ত্ৰিশ বছৰ বয়সলৈ খেলিব পাৰি এটা খেল। ভলীবলটোকে কৈছোঁ, তোমাৰ কথা।
উম, হয় বাৰু, হয়- হয়- হয়।
সেইবিলাক কথাৰ কাৰণে তোমাক মই ফোন কৰিছিলোঁ। বোলো খেল- চেল গৈছা নাই বা আকৌ কি হৈছে নাই কথা। কি বস্তু হয়? উম, সেইকাৰণেই কৈছিলোঁ। দিয়া তেনেহ'লে হ'ব দিয়া ন।
অ, দিয়া ঠিক আছে, তেনেহ'লে উম - উম - উম।